নমস্কাৰ।
অ', নমস্কাৰ কি কৰি আছা?
অ', আছোঁ ৰবা এনে মানে এখন কিতাপেই চাই আছিলোঁএনে মানে নিউটনৰ বিষয়ে। মানে। তেনেকৈ মানে চাইছিলোঁ উম। হয়, হয় ছাৰ আইজাক নিউটন যে।
হয়, হয়, হয়।
সেইকাৰণে তেওঁৰ বিষয়ে তুমি।
তে।
অ', মানে ভাল লাগে তোৰ মানে এইবোৰ কথাবোৰ ন আমি সৰুতে পঢ়িয়ে আহিছোঁ বাৰু।
অ', সৰুটোৱে পঢ়ি আহিছোঁ তেওঁৰ।
তুমি জানানে নিউটনৰ বিষয়ে?
অলপ চলপ জানো ময়ো তুমি বা মানে। মই বাৰু তোমাক কৈ আছোঁ, তুমি মোক ক'বা হা মই ঠিক কে কৈছোঁ নে নাই।
অ', দিয়াচোন তোমাৰ কি তুমি জানানে চাও বাৰু মই কোৱা।
মানে, মানে অলপ সৰুতে। পঢ়াবোৰ মানে মোৰ মনত আছে আৰু। তোমাৰ যে আমাৰ অ', তেখেত তোমাৰ। আঠ জানুৱাৰীত জন্ম হৈছিলে ন আৰু তেওঁতো মানে জন্ম। মোৰ অ-অকালতে হৈছিলে আৰু, আৰু।
এ আঠ জানুৱাৰীত নহয় চাগে, চ-চাৰি জানুৱাৰীতে হৈছিল।
অ', অ', অ'চাৰি জানুৱাৰী। অ', অ'প্ৰথমটয়ে ভুলকে কলোঁ মই তোমাক।
এনেকুৱা আৰু বাৰু।
অ', সেইটোয়েইটয়ে তেওঁৰ মানে জন্ম হৈছিলে আৰু তেওঁ মই বিদেশতে জ পাইছিলে জানাইে। তেওঁ তোমাৰ শিক্ষা গ্ৰহণ কৰিলে তাতে। তাৰ পিছত তোমাৰ এখন তেওঁ ট্ৰিনিটি কলেজত। নাম ভৰ্তি কৰিছিলে তোমাৰ এইখনতো বহুত তোমাৰ। অ', তোমাৰ জনপ্ৰিয় তোমাৰ।
উম, উম, উম হয় দিয়া। ইংলেণ্ডৰ নেকি এ তেওঁতো ইংলেণ্ডত জন্ম হৈছিল।
হয়, হয় আৰু তোমাৰ এতিয়া প্ৰথমতে প্ৰথমে আৰু তেওঁ সাধাৰণ পাথঠ্যৰ বিষয়ে পঢ়িলে। কিন্তু পিছলৈ তেওঁ গণিত বা জ্যোতি বিজ্ঞান আৰু প্ৰাকৃতি দৰ্শনৰ প্ৰতি মানে গভীৰ আগ্ৰহ তেওঁৰ দেখিলে আৰু তেওঁ নিজৰতে দেখিলে যে তেওঁৰ বহুত আগ্ৰহ আছে এ এইবোৰ বিষয় লৈকে সেনোকে পঢ়িলে আৰু তাৰপিছত। তেওঁ তাৰপিছত তেওঁ তোমাৰ কিবা চনত ইংলেণ্ডৰ কিবা যে কিবা কিবা এটা যে বেমাৰ আছিল হৈছিলে বিয়পিছিলে তাৰ বাবে বিশ্ববিদ্য়ালয় তেওঁৰ বন্ধ হৈছিলে। ফ্লাগ ফ্লেগ বেমাৰ এটা হৈছিলেও।
হয় তেতিয়া তেওঁ মানে তেহতৰ পঢ়াটো তেতিয়া অলপমান ৰখি গ'ল বিশ্ববিদ্য়ালয় বোৰ বন্ধ হলে তাৰপিছত তেওঁ তেওঁৰ ঘৰলৈ উভতি যায় আৰু সেই সময়ছোৱাতে তেওঁৰ মানে কি কয় আহ আলিকা বছৰ বুলি কোৱায় যায় আৰু তেওঁৰ মানে সেই সময়তে তেওঁ মানে হয় কেলকুলাছৰ ভেটি স্থাপন কৰে। আৰু মহ কাৰাৰখাৰ ধাৰণা বিকাশ কৰে আৰু তেওঁৰ সেই গতি নিয়মৰ ওপৰত আৰু কাম আৰম্ভ কৰে আৰু। যিবোৰ আমি পিছলৈ পাইছো ধৰা আৰু পোহৰ আৰু ৰঙৰ ওপৰতো গুৰুত্বপূৰ্ণ পৰীক্ষা কৰে।
কৰে তেওঁ এতিয়া তুমি এইখিনি জানান তেওঁ যে আপেল আৰু মাগ সন শক্তিটোৰ বিষয়ে তুমি জ্ঞাত হয়নে?
অ', হয়, হয়, হয়।
মই কৈ দিছো বাৰু অলপ তেওঁ মানে কি এটা জনপ্ৰিয় কাহ নি অনুসৰি না আমি জনোৱা ন' এইটো যে এটা কাহিনী এটা অনুসৰি যেনে নে এদিন কি কৰিছিল গছৰ পৰা আপেল সৰি পৰা দেখি ত' মানে চিন্তা কৰিলে ন'। কেনেকৈ পৰিল আপেল টো কিয় মাটিলৈ হে পৰিল পৰিল কিয় নগ'ল এয়া কিমান এনেকৈ চিন্ত ধাৰা মানে কৰিলে আৰু তেতিয়া। তেওঁ মানে ভাবিছে আৰু এই চিন্তাৰ পৰাই তেওঁ মানে মহাক্ষণ শক্তিৰ ধাৰণা বিকাশিত কৰিলে। কেনেকুৱা চিন্ত ধাৰা হ'ব লাগিব ভাবচোন তুমি আৰু যদিও আপেলৰ দু আংশিকভাৱে কিং বৰ্ডিং তথাপিও এই ঘটনাই তেওঁৰ চিন্তাধাৰাৰ সৈতে জড়িত মানে জনা জাই আৰু তেওঁ মানে অপলে টো কেনেকৈ তললৈ পৰিল পৰিলক্ষ্ নগ'ল মানে সেনেকুৱয়ে যে মহাকশন শক্তিৰ মানে ধাৰণাটো কৰিলে আৰু সেই এইটো কথাৰ পৰা।
সেইটোয়ে। আমাৰতো মনত এইবোৰ প্ৰশ্ন কেতিয়াও নাহে ন'।
নাই এতিয়া তেওঁক মানে কি পৃথিৱীৰ মানে ভিতৰতে বিশ্বৰ এক অন্যতম মানে শ্ৰেষ্ঠ বিজ্ঞান গণিতজ্ঞ জ্যোতি বিজ্ঞানী আৰু দাৰ্শনিক হিচাপে জনা যায় তেওঁ আধুনিক বি বিজ্ঞানৰ ভেটি স্থাপন কৰা সকলৰ ভিতৰত এজন বুলি ক'ব পাৰি ন'। আৰু গতিৰ নিয়ম বোৰ যেনেকে ধৰা ল মানে লছ অফ মচন ৰসৰ্বজনিক মকৰ্ষণৰ সুত্তে ল অফ ইউনিভাৰ্চেল গ্ৰেভিট্যন আৱিষ্কাৰ কৰিতাও বিজ্ঞান যোগজৰ মানে যুগান্তৰকাৰ অৱদান আগবঢ়াইছে আৰু তেওঁৰ গৱেষণাই ধৰা পদাৰ্থ বিজ্ঞান গণিত আৰু জ্যোতি বিজ্ঞানৰত কিছুমান নতুন নতুন যুগৰ মানে সূচনা কৰিছে আৰু।
হয়, হয়। আৰু তুমি কি ক তেওঁ মানে তোমাৰ অ' ধৰা কি কয়, তুমি ঠিকেই কৈছা বাৰু। সেইখিনি কথা, মই তাতে এটা তোমাক অ' মানে হয় হয় হয়। সেইটোৱে, তেওঁতো তোমাৰ ৰাজপুত সন্মানো তোমাৰ ৰাজ
কৰিছে কৰিছে।
হয়।
তেওঁৰ মানে এ, এ তেওঁৰ মানে কতিকেইটা জান নাই তুমি নিউটন কতি আছে যে। গোটেই নিয়মকেইটা জানানে নাই?
অ' জানো জানো।
অ' যেনেকুৱা ধৰা প্ৰথম নিয়ম হৈছে ধৰা জৰতাৰ নিয়ম আছে, কোনো বস্তু বাহ্যিক মানে বাইহিক বল প্ৰয়োগ নোহালৈকে স্থিৰ অৱস্থাত থাকিব বা সমবেগে সৰল ৰেখাত গতি কৰি থাকিব এইটো তাৰ মানে প্ৰথম নিয়ম। চৰাতৰ নিয়ম বুলি কয় আৰু দ্বিতীয় নিয়মটো আছে বস্তুৰ। ওপৰত প্ৰয়োগ কৰা বল, বস্তুৰ ভৰ আৰু এ, তৰণৰ তৰণৰ মানে গুণাগুণৰ সমান ইয়াৰ মানে গণিতীয় ৰূপ আছে এফ মানে ইকুৱেল টু এম এ এইটো মানে দ্বিতীয় নিয়ম বুলি কোৱা হয়। তেনেকৈ তেওঁৰ মানে নিয়ম তিনিটা আছে আৰু তৃতীয় নিয়মটো বাৰু কৈ দিছোঁ। প্ৰতিটো ক্ৰিয়াৰ সমান আৰু বি পৰিদ দিশৰ মানে মানে একোটা প্ৰতিক্ৰিয়া থাকে এইটো মানে তেওঁৰ তৃতীয় নিয়ম হয়।
হয় হয় হয়।
আৰু মানে সাৰ্বজনীন মহ আকাশনৰ সূত্ৰও আছে। কি কলা
তেওঁ মানে তোমাৰ, এটা কথা জানা নাই তেওঁ মানে তোমাৰ অকল মানে তোমাৰ কি আছিলে অকল পঢ়িয়ে থ কা নাছিলে বস্তুবোৰ মানে বহুত তোমাৰ ভাবিছিলে যে এইটো কেনেকে হয়, এইটো বহুত চিন্তা, হয় হয়। উম, হয়।
যেনেকুৱা এই আপেলৰ কথাটোক লৈ ক'ব পাৰু সূত্ৰটো কিমান চিন্ত তা ধাৰণা কৰিছে তেনেকৈ উলাই দিলে তমাৰ
হয়। অ' তেওঁ মানে অকল কিতাপ পঢ়া নাছিলে। তেওঁ মানে নিজেও পৰীক্ষা কৰিছিলে আৰু। সেইটো হয় আৰু তোমাৰ অ' তোমাৰ যে প্ৰিজম আছে প্ৰিজম জানেনে? প্ৰিজম প্ৰিজম ব্যৱহাৰ কৰি এতিয়া বগা পোহৰৰ সাতটা ৰং ঙৰ মানে তোমাৰ সেইটো সাতটা ৰং হয় বুলি প্ৰমাণো কৰিছে। তেওঁ আৰু হয়। আৰু তেওঁ নিজে নিজে প্ৰথম বাৰ প্ৰথম সফল প্ৰতি মানে দূৰবীনেও তেওঁৱে নিৰ্মাণ কৰিছিলে।
অ' হয় হয় অ' দূৰবীণ ন'? উম, আৰু ধৰা গণিত তেওঁলৈ তেওঁ বহুত অৱদান আছে দিয়াচোন। নিউটনে গণিতৰ কেলকুলাছ ধৰা আৰু বিকাশ উল্লেখযোগ্য ভূমিকা পালন কৰিছে। কেলকুলাছ আদিৰ আজিৰ ধৰা আদিৰ বি বিজ্ঞান, অভিযান্ত্ৰিক বিদ্যা, অৰ্থনীতি, কম্পিউটাৰ বিজ্ঞান আৰু মহাকাশ গৱেষণাত কিমান মানে বহুতৰ ব্যৱহাৰ কৰা হয় ন'? তেওঁৰে অৱদান হয় এইবোৰ। আৰু ধৰা আৰু বহুতো অৱদান আছে। কি ক'লা? উম, উম। আৰু বহুতো অন্যান্য অবদান আছে তেওঁৰ মানে আলক বিজ্ঞান আলোক বিজ্ঞানত গৱেষণা কৰি দেখুৱাইছিল যে বগা পোহৰ, তুমি যে কলা এইটো ন বগা পোহৰ, বহু মানে ৰঙৰ সমছ যি আৰু প্ৰিজমৰটো কলা তুমি, প্ৰথম মানে সফল প্ৰ প্ৰতিফলন দূৰবীক্ষণ অ এইটো ক'লা তুমি ন মানে তেলেস্কোপ নিৰ্মাণ তেওঁৱে কৰিছিলে।
হয়। আৰুণ কেতিয়াবা মই ভাবো হা বৰা যে কেতিয়াবা মানে মই ভাবোঁ আৰু তেখেত যদি তোমাৰ নাভাবিলে হয় ইয়াত কিয় পঢ়িল আমি যে কিমান পঢ়িব নলো পঢ়িবই নালাগিল হয় কিমান
অ উদ্ভাৱনে নহলয়। এ বৈজ্ঞানিক সকলো মানে ন কেনেকুৱা চিন্তা ধৰা ন তেওঁলোকৰ উম উম আমিতো মান নাহৰ হয় বাৰু। আৰু সাৰ্বজনীন মহ আকৰ্ষণৰ্ৰ শু ওলাইছে যেনেকে ধৰা। উম কি ক'লা?
মানে সেইটো যদি আৱিষ্কাৰ নহ'লে হয় আৰু আমাৰ বহুত খিনি পঢ়া শুনাৰো
অ হয় হয় সেইটো হয় বাৰু। আৰু ধৰা সাৰ্বজনীন মহ আকৰর্ষণৰ সূত্ৰ ওলাইছে তেওঁ নিৰ্দনে মানে দেখুৱাইছিল যে বিশ্বত ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুক মহ আকৰ্ষণ শক্তিৰ দৰে ধৰ আকৰ্ষণ কৰে যে এ এইটো মানে এই শ শক্তিৰ বাবে পৃথিৱী সূৰ্যক মানে পৰ উম প্ৰদক্ষিণ কৰে চন্দ্ৰ পৃথিৱীক প্ৰদক্ষিণ কৰে আৰু বস্তু বস্তু মাতি লৈ যে সৰি পৰে এইবোৰ মানে কি সাৰ্বজনীন মহাক্ষণৰ সূত্ৰ হয় মানে তেওঁৰ মানে।
হয় হয়। আৰু তোমাৰ মানে মানে কি আৰু মানে তেওঁতো ধৰা নিজে নিজেই চিন্তা কৰাত কিমান সমতা আছিলে আৰু তেওঁৰ তেওঁৰ সফলতাৰ মূল কাৰণ বুলি তুমি কি বুলি ভাবা কি কি কাৰণে তেওঁ সফল হ'ল বুলি ভাবা তুমি
সফলতাৰ কাৰণ বুলি এতিয়া কি মানে কি তেওঁাৰ নিজে আৰু নিজ
আমি কব পাৰো যে হয় তেওঁ মানে কঠোৰ অধ্যয়ন কৰিছিলে
অ সেইটোৱে আৰু নিজৰ চিন্তা বিবেক অধ্যয়নৰ ফলত আৰু উ কৰিছিলা কৰিছিলা হ উম উম
আৰু তোমাৰ সমস্্যাবোৰৰ উত্তৰবোৰ তানে ধৈৰ্যৰে বিচাৰিছিলে আৰু
চাইশ উম উম
তেওঁৰ মানে অ কি আছিলে নিজে নিজে চিন্তা কৰাৰ ক্ষমতাটো বহুত আছিলে
উ হয় বাৰু আৰু এতিয়াও মানে কি হ'ল ষোল্লশ আহ সাতাশী চনত মানে তেওঁৰ বিখ্য্াত গ্ৰন্থ সজ ওলাইছিলে এই গ্ৰন্থখনৰ নাম কিবা ফিলোপনিছ কিবা নেচাৰেলছ প্ৰিন্চিপিয়া মেথামেটিক মেথামেট প্ৰকাশ পাইছিলে যাৰ বিজ্ঞানৰ ইতিহাসৰ মানে অনন্্যতম শ্ৰেষ্ঠ গ্ৰন্থ বুলি আমি গণ্য কৰা হয় মানে
সেইখনটো তোমাৰ আহ বিশ্ববিখ্যাত কণ্ঠ হয়
হয় হয় বিশ্ববিখ্যাত গন্থ হয় তেনেকুৱা আৰু আৰু মানে কি তেওঁ বহুতো সন্মানো লাভ কৰিছিলে ন বহুত সন্মান পাইছিলে
বিখ্যাত বিজ্ঞানী বুলি স্থাপিত হৈছিলে
হৈছিলে আৰু তেওঁ কিছুমান সন্মানো লাভ কৰিছিলে সোতৰশ পাঁচ চনত তেওঁ ৰাণী এনয়ে তেওঁক ছাৰ উপাধিৰে সন্মানিত কৰিছিলে তেওঁ ৰয়েল ছচাইটিৰ সভাপতি হিচাপেও দায়িত্ব পালন কৰিছিল তেনেকুৱা মানে বহুত সন্ লাভ কৰিছিলে তেওঁ
কৰিছিল আৰু তোমাৰ মানে মই ভাবো আৰু যে তে তেখেতৰ জীৱনৰ পৰা আমি এইটো শিকিব পাৰো যে আহ অধ্য অধ্যয়াৱক আৰু আৱৰিণ শিকা শিকাৰ মানসবিিতাই এজন সাধাৰণ শিক্ষয়্ৰীকো মানে তোমাৰ বিশ্ববি্
উম উম কৰি তোলে তেওঁৰ মানে যিটো সাহস মানেে যিটো ম উম তেওঁৰ যিটো ম একাগ্ৰতা আছিলে ধৈৰ্য আছিলে ত আমাৰ নিজৰ চিন্ত ধাৰা কৰা বিবেক আছিলে ন এ সেইবোৰৰ কাৰণে তেওঁ আজি সফলতা লাভ কৰিছে আজি তাৰমানে তেওঁৰ নামো আমি ান আৰু ভৱিষ্যত প্ৰজন্মও তেওঁৰ নাম লৈ থাকিব ভৱিষ্যতে মানে যিমান প্ৰজন্ম আহে সকলো প্ৰজন্মই তেওঁাৰ নাম লব মই পঢ়িবলৈ পাব আৰু নি্তনৰ বিষয়ে হয় আৰু তেওঁ মৃত চাৰি যাক নিউটনৰ মৃত্যু হৈছিল সোতৰশ সাতাইশ চনৰ বিশ মাৰ্চৰ ইংলেণ্ডতে মৃত্যু হৈছিলে
উ উ-
অ',
হয় হয় ঠিকে কৈছা তুমি
উ আৰু তেওঁক মানে ষ্ট ৱেষ্ট মিনিষ্টাৰ মানে এবত মানে সম ষ্ট কৰা হয় অ', য'ত বহুত বিখ্য্য়াত ব্য়ক্তিক সমাধিষ্ট কৰা হৈছে য'ত মানে বহুত বিখ্যয়াত শ ব্যক্তিক সমাধিষ্ট কৰা হৈছে তেওঁক মানে তাত কৰিছিলে আৰু সোতৰ অ', সাতাইশ চনৰ বি মাৰ্চত
অ', অ', ঠিকেইছা তুমি
কেনেকুৱা কেনেকুৱ